হয় তুমি জানা।
অ হয় শুনি আছো।
অ কোৱাচোন হয়।
কি কৰি আছা।
অ খোজকাঢ়ি আহিলো ৰবা অলপমান। খোজকাঢ়ি আহি অলপমান তাকেটো চাহ তাহ খাওঁ বোলো তুমি কি কৰিছা।
অ ভালে ভালে খোজ কঢ়াতো ভাল মইয়ো সেই আজি শুলো মানে। ঘুৰি লৈ প্ৰায় ছয়টা মানত উঠি এতিয়া কিবা। ত ফুলা ফুলা লাগি আছে মানে ভাত খাই শুই দিলো যে আৰু উঠিয়ে মানে। প্ৰায় এক এক লিটাৰ মান পানী খাই দিলোঁ সেইকাৰণে অলপ। কিবা ফুলা ফুলা লাগি আছে পেটতটো।
অ তুমি একেলগ বহুত পানী খাই দিলা নহয় সেইকাৰণে এনেকুৱা হৈছিলে।
অ তাকেইেতো মানে। খালে একেলবাৰতে খাই দিয়া যায় ভাবিলো কিনো বাৰে বাৰে খাই থাকিম অলপ অলপকে। একেবাৰে খাই দিম যা বুলি সেনেকে খোৱা গ'ল। এতিয়া পুৰা পেটটো ফুলা ফুলা লাগি আছে। অ অ হেৰি কি কয় মানে আহ মই। অহাকালি জিম যাম ৰ'বা অহাকালিৰ পৰা যাব পাৰিম।
অ অহাকালি ন হয় হয় ঠিকেই ভাল ভাবিছা আহিব পাৰিবা।
যিটো মানে আমি এতিয়া। শৰীৰ আহা মানে অ শৰীৰ চৰ্চাৰ প্ৰতি অলপ গুৰুত্ব দিব লাগে।
অ অ এইটো নিশ্চয় মানে বহুত দৰকাৰী বুৰা।
স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াতটো বহুত দৰকাৰী বিশেষকৈ আমি নৱপ্ৰজন্মই।
হয় হয় হয় মানে বহুত দৰকাৰী দিয়া আজিকালি কিছুমানে। তহতি গুৰুত্ব নিদিয় নহয়।
হয়।
অঁ অ।
তাকেইতটো এনেই তোমাৰ জিম জইন কৰা কিমান মানে দিন হ'ল।
অ মইএ তিনিমাহ হ'ল দিয়া অ।
অ অ হয় খুব সুন্দৰ এনে তোমাৰ কেনেকুৱা। পৰিৱৰ্তন পাইছা মই মানে শুনিছিলো যে এ মানে এনেকুৱা শৰীৰ চৰ্চা কৰি থাকিলে আত্মবিশ্বাস। বৃদ্ধি হয় শৰীৰৰ মানে মাংস পেশী বঢ়াৰ লগে লগে।
হয় হয় হয় হয় হয় ঠিকে ঠিকে আত্মবিশ্বাস বিৰাট বৃদ্ধি হয় মানে মনৰ। শক্তি বহুত বৃদ্ধি হয় মনোযোগ দিব পাৰ প়ঢ়া শুনাত।
আৰু যিটো মানে কনফিডেন্ট বুলি কয় যেনেকে ধৰা। মানুহৰ অ মানুহৰ মই চিটি বাছ এখনত গ'লো কিন্তু মানুহ। উ মানে বহুত দেখিলো যেনেকে ধৰা মই আগতে অলপ ভয় ভয় লাগে বা কাৰোবাক ঘপককে। কিবা এটা সহায় বিচাৰিব মানে সেই কনফিডেন্ঞ্চটো নাথাকে। যেতিয়াই ধৰা মানে এইবোৰ এনেকে শৰীৰ চৰ্চা কৰা যেতিয়া মানে নিৰ্ভয় ভাৱে মানে। সকলোৰে লগত মানে কথাও ক'ব পাৰি। সেইখিনিটো কনফিডেন্ঞ্চ বাঢ়ে নেকি।
ঠিকে ঠিকে একদম ঠিক কথা কৈছা। এনেকুৱাই মানে কনফিডেন্সসমূহ বাঢ়ি যায়। তাকে, পিনো বাঢ়ে। এই তেনেকুৱা সময় লগত মানে সেইয় আৰু ভাল গুটি।
অঁ হয় হয়।
হয়
মইও মানে এতিয়া গৈছিলো মই মাজতে এমাহ মান হল। কিন্তু মাজতে মই, অকমান শৰীৰ অসুস্থ থকাই মই কেইদিনমান মানে নগলো যাব নোৱাৰা হ'লো মই ভৰিৰো মানে অকমান এক্সিডেন্ট এটা হৈছিল সৰু মানে, অ তাৰবাবে মই কেইদিন মান যাব পৰা নাছিলো।
অ অ ঠিকেই। এতিয়াৰ পৰা আৰম্ভ কৰিলে ভাল দিয়া। অ নিশ্ অ, নিশ্চয়, নিশ্চয় আহিব পাৰিলে ভাল দিয়া।
এতিয়া এই ক্ৰেইটিন আৰু প্ৰটিন এইবোৰ মানে দেখিছো শৰীৰ চৰ্চা কৰা ল'ৰাবোৰে খুব মানে এনেকে খাই বা লয় এইটোৰ বিষয়ে অকনমান বুজাই দিলে ভাল আছিল তুমি কেনেকুৱা কি ধৰণৰ
হয় প্ৰ'টিনটো এতিয়া বহুত দৰকাৰী দিয়া মানে। জিমতে হওক বা এনেই আমি থাকোতে হওক মানে, আমাৰ ভাৰতবৰ্ষ মানে এনেকুৱা হৈছে যে প্ৰটিনৰ মানে বহুত, ডিফিচিয়েঞ্চি বুলি কয় আৰু ইমান মানে প্ৰটিন মানে কম খোৱা মানুহ বহুত আছে আৰু। সেই তেনেকুৱা তাত আমাৰ ভাৰতবৰ্ষও পৰে যিটো প্ৰটিন টো বহুত দৰকাৰী আমাৰ জিম যোৱা কাৰণে বা শৰীৰটো চৰ্চাৰ কাৰণে। সেইদৰে প্ৰটিন টো অতি দৰকাৰী আৰু লগতে ক্ৰিয়েটিন টো বোলাতোও বস্তু বহুত ভাল বস্তু হয়। ত'তে অ পানীটো মানে সেই চবেই হেৰি কৰে। মানে ৰখাই থয় মানে মাংস এবিধ অহ গতিকে, এই দুটা বস্তু কিন্তু বহুত দৰকাৰী
অ অ আৰু এই ক্ৰয়েটিন খালে এনেকুৱা মানে মই অকমান সামাজিক মাধ্যমত পাইছিলো বোলে কেইদিন খালে পানী কমকৈ খালে বোলে কিডনী মানে বেয়া হয়। কিবা কিবি এনেকে কয়। সেইটো সঁচা নিকি বাৰু কথাটো।
নাই নাই নাই। একেবাৰে এইটো মানে ভুল কথা বাৰু। কিঠিন খালে বাৰু কেতিয়াও কিডনিতেত মানে সেনেকুৱা হেৰি নহয় মান যদি তুমি বেয়া ব্ৰেণ্ডৰ খাইছা সেইটো বাৰু বেলেগ কথা। কিন্তু ভাল ব্ৰেণ্ড, দৰ হ'লে মানে পানীটো লগত খাই থাকিলে মানে বহুত মানে উপ কাৰ হয় মানে মইতো মানে দেখিছো মানে কিছুমান, এই এই মগজু শক্তিও মানে বৃদ্ধি হয়।
অ অ হয় হয়। তাকেটো এইবোৰ এতিয়া অ মানে অ বোৰ এ চাৰ চাৰ্টিফাইড বস্তু দিচোন মানে এইবোৰ হয়নে নহয়। এইটো এট এনেকুৱাটো নহয় বোলে তোমাৰ মন গৈছে মোৰ মন গৈছে কোনোবাই এনেকে বনাই দিছে কোম্পানীৰ কলেই নে কোৱা নহয় নহয়। এইবোৰ মানে বহুত মানে জুখি মাখি পৰীক্ষা নিৰীক শিক্ষা কৰি মানে এইবোৰ প্ৰস্তুত কৰিছে যিহেতু,
অ আৰু এনেকুৱা নহয় যে বহুত কম দামত পালে ল'ব লাগে মানে। নিজে দামত এটা মানে চাব লাগে আৰু এই খিনি দামত মানে খিনি মানে সেইটোৱে মানে কিছুমানে এনেকুৱা দেখো মই বহুত কম দামতে ক্ৰয়েটিন প্ৰটিন ললে। পিছত তেওঁলোকৰ মানে পেটৰ গণ্ডগোল হয়।
হয় হয় তাকেইতো
অ এইটো মানে এইটো এটা কাৰণ আৰু
তে মানে ব্যৱহাৰ কৰোতে বা কিনোতে অলপ চাই চিতি ল'ব লাগে বা চাৰ্টিফাইড হয় নে নহয়।
অ হয় হয়। চাই চিতি লোৱাটো বহুত দৰকাৰী।
উম উম হয় আৰু তাৰোপৰি। এতিয়া মানে যিহেতু মই নতুনকৈ যাব লৈছো মানে কণী চনীত টো বাৰু খাব লাগিব আৰু মানে কেনেকুৱা ধৰণৰ খাদ্যত মই বেছি গুৰুত্ব দিব লাগিব?
অ! কণী, কণীটো খাই থোৱাটো বহুত ভাল বাৰু। কণীটো তিনিটাকে পাৰিলে খাব লাগে। অঁ! তাৰপিছত এই ভাতসমূহ তেনেকে খাই থাকিব লাগে। কাৰ্বহাইড্ৰেটসমূহ বস্তুবিলাক খাই থাকিব লাগে। কল খাব লাগে, ফল-মূল খাব লাগে।
তাৰে লগত তাতে সেই গাখীৰ খাব লাগে, অউটছ খাব লাগে তেনেকে মানে বহুত ধুনীয়া-ধুনীয়া মানে খোৱা বস্তু থাকে আৰু। সেইবিলাক মানে নিয়ন্ত্ৰণভাৱে খাই থাকিলে তোমাৰ মানে বহুত সুস্থ হৈ যাবা তুমি। আগতকেও মানে বহুত সুস্থ হৈ যাবা। সেইটোৱে অঁ।
আৰু এতিয়া আহ কি কয় মানে? অ মই এতিয়া যিহেতু মোৰ অকমান চৰ্বিটো মানে বেছি পেটত। অ পেটত বেলি ফেট আছে। আৰু চেষ্ট ফেট আছে। এয়া কমৰ কাৰণে কেনে ধৰণৰ কি মই কৰিব লাগিব, অকমান মোক
অঁ‌
অঁ! এই বেলি ফেটবোৰৰ চৰ্বিটোৰ কাৰণে তুমি এই কাৰ্ডিঅসমূহ বিলাক অলপমান বেছিকে কৰিব উচিত বাৰু।
মানে ট্ৰেডমিলত মানে জিমত ট্ৰেডমিলত দৌৰাই হওক বা এনেই দৌৰা হ‌ওক আৰু তাৰো চাইকল মানে, অঁ চাইকেল চলোৱা হওক আৰু সেই আৰু, মানে ভাগৰ লগা এক্সাৰচাইজসমূহ কৰি থাকিলে মানে ভাল আৰু।
ঘাম উলিয়াব লাগিব নেকি?
অ! ঘাম ওলোৱাটো দৰকাৰী বাৰু মানে এ সেই আৰু চৰ্বিটো কমোৱাৰ কাৰণে অলপমান ঘাম ওলালে ভাল বাৰু যিহেতু অ! সেইটোৱেই।
আৰু-আৰু মই এইবোৰ ওজন ডঙা এনেকুৱা ষ্ট্ৰেং ট্ৰেইনিং কৰিলে মানে চৰ্বিটো মোৰ কমিব নে, সেইবোৰ কৰিলেও?
হয়-হয়। সেইটো কিন্তু ভাল বস্তু হয় মানে তাৰে লগতে সেইবোৰো কৰাটো বহুত দৰকাৰী। মানে ওজন ডঙা সেইবোৰ, তেতিয়া তোমাৰ চৰ্বিও কমিব আৰু তোমাৰ মা চৰ্বিও ধুনীয়াকৈ বাঢ়িও যাব।
হয়-হয়। ‌ ঠিকেই আৰু মই মানে এনেকে শুনিছোঁ যে আমি মানে এই বোৰ কৰাৰ লগতে আমি সুস্থ হৈ থাকিবৰ বাবে আমি নিয়মিত টোপনি সাত সাতৰ পৰা আঠ ঘন্টা এনেকৈ মাৰিব লাগে বুলি কয় হয় নে?
অঁ! সঁচা-সঁচা। মানে টোপনিটো বহুত দৰকাৰী। টোপনি নগলে তোমাৰ গোটেই দিন টোৱেই বেয়া কৰা যায়। গতিকে টোপনি, হয় অ হয়-হয়-হয়। তাতে মানে টোপনিতে চবতকে মানে শক্তিশালী বুলি কয় আৰু। টোপনিতে মানে মাংসবোৰ বহুত ধুনীয়াকে কাম কৰে মানে বৃদ্ধি হয়। তেনেকে সেইটোৱে, টোপনিটোৱে মানে এক নম্বৰ কথা আৰু।
হয় হয় ঠিকেই, আৰু মানে তাৰোপৰি এইবোৰ মানে পানীত শুই থকা। খাদ্য মানে নিয়মিত ধৰণে খোৱা আদি সকলো খিনি মানে একেলগ হৈহে মানে এটা সুস্থ সবল শৰীৰ কথা নহয়, এনেকুৱা নহয় বোলে আক মই জিমটোত জইন কৰিছো বাকী, খোৱাত গুৰুত্ব দিয়া নাই। টোপনিত গুৰুত্ব দিয়া নাই তেতিয়াতো
হয়, নাই নাই একেবাৰে নাই, মানে সেই আৰু। অঁ, সকলো পৰা চাব লাগিব, মানে বেছি টান নহয় মানে ধুনীয়াকৈ কৰিব পাৰিলেতো সঁচাকে মানে আজিকালি কিমান ধুনীয়া, ধুনীয়া মানে শৰীৰ বনাই আছে।
অ, তকেইটো আৰু মানে গোটেই তোমাৰ জীৱনটো ডিচিপ্লিনত মানে হৈ যায় হয় নে, টাইমত খোৱা লোৱা টাইমত এক্সাৰচাইজ। ডিচিপ্লিন হৈ যায়।
সেইটোৱে ডাঙৰ কথা, সেইটোৱে ডাঙৰ কথা মানে জীৱনৰ এটা ধুনীয়া অধ্যায়াই শিকাই আৰু জিমে।
হয় হয় ঠিকেই।
অঁ।
গতিকে আমাৰ নতুন এতিয়া লৰা, ছোৱালী সকলো মানে আহিব লাগে তেওঁলোকো হয়নে নহয়?
হয় হয়, আজিকালি দেখোঁ দিয়া মই জিমত মানে বহুত মানুহ ভিৰ হৈ থাকে। সেইটো সেইয়ে আৰু মই এই তিনিমাহ কৰিছো ভৰি ভিৰে দেখিছো কিন্তু তাৰে পিছত গম নাপাওঁ আৰু মানে কিছুমান এনেকুৱাও আছে যে সেই মানে হয় হয়, এমাহ, দুমাহ কৰিব। তাৰপিছত আৰু নোহোৱা হৈ যাব মানে তেওঁলোকে হাৰমানি যায় নে মনোবলৰে ভাঙি যায়, তেওঁলোকৰ গম নাপাওঁ, সেইটো সেনেকুৱা দেখো আৰু মই।
অকমান সময় দিব লাগিব এইটো এনেকুৱা নহয় যে তুমি এমাহত হৈ যাব দুমাহত হৈ যাব কিছুমানে কয়। কিন্তু এইটো ভুল ধাৰণা গতিকে অলপ সময় সময় দিব লাগিব কি কোৱা?
প্ৰায়, প্ৰায় এবছৰ হলে দিব লাগে, এবছৰ, ছয়মাহ হ'লে, নে অলপমান দি ব লাগে মানে অলপমান, সেৰি আহিব কাৰণে কিন্তু তাৰে তলত নোৱাৰি দিয়া মানে এমাহ, দুমাহত মানে একেবাৰে নহয়।
হয় হয়, ঠিকেই।
সেনেকোৱাইয়ে।
আ এইটোতো আমাৰ মানে প্ৰথমে আমি বলিউডৰ মানে এক্টৰসমূহ হওক। দেখি মানে আমি প্ৰথমে দেখিছিলো বা তেওঁলোকৰ ইমান ধুনীয়া স্বাস্থ্য শৰীৰ সেনেকুৱা মানে দে খি পেলাই আমি পিছত লাহে লাহে, তেওঁলোকক অনুকৰণ কৰি মানে আমি এতিয়া কৰা হ'লো আৰু হয়নে?
অঁ অঁ, ঠিকে ঠিকে ঠিকে সেইটোৱে সেনেকুৱাই কথা আৰু। তেনেকে অনুকৰণ কৰি মানে ভাল কথা এইবোৰ তাকে শৰীৰটো এনেকে চৰ্চা কৰি থাকিব লাগে।
হয়।
অঁ, তাকে হব তুমি কালি পৰা জইন কৰিলে ভাল কথা বাৰু ৰাতিপুৱা আহাটো উচিত বাৰু।
হয় হয়, এতিয়া তুমি কিমানামান সময়ত যোৱা?
অ মই নটামান বজাত যাওঁ দিয়া, মানে সকলো কাম কাজ মানে চাহ পানী খাই উঠি পেলাই তেনেকে ন টামান বজাৰ পৰা মানে হেৰি তেনেকাকে যাওঁ। হয় হয় তেতিয়া অলপ অলপ কমে আৰু মানুহ যিহেতু কিছুমান অফিচ টাইম থাকে বা এনেকুৱা সময় থাকে মানে ৰাতিপুৱা বহুত ফ্ৰী হয় আৰু সন্ধিয়াত বহুত ফ্ৰী থাকে, তাৰে মাজৰ খিনি পাৰি আৰু হয়।
তাকে এ, দিয়া তেতিয়াহ'লে অহাকালিৰ পৰা যাম। আৰু বেছি মানে গোটেই তুমি কোৱাখিনি মই মানে অলপ হ'লেও কৰিবলৈ চেষ্টা চষ্টা কৰিম আৰু টোপনি, খাদ্য এইবোৰ সকলোকে তেতিয়াহ'লে কিন্তু আজি ইমানতে সামৰিছোঁ দিয়া।
বাৰু ঠিক আছে দিয়া হয়।
ধন্যবাদ।
হয়, হয়।